আম ইমান খালানে?
অ' খায়ে থাকোঁ ইয়াত।
টেঙা না মিঠা?
মিঠা। মিঠা-টেঙা দুইটাই।
আমাৰ এজোপা আছে। পাঁচটা লাগিছে। এনেকা টেঙা।
অ'। আৰু খাই - খাই আমনি লাগিছেও।
অ'।
উম উ
উম। এয়া মাত আহি আছে অ'। হম?
উম - উম - উম। এই ছোৱালী মোবাইল চাই আছে।
অ' জ্বলা দিছে নে?
হাক দিলে নুশুনে, আহিব পিছফালে। পিছে - পিছে গুচি আহে আৰু।
টান জ্বলা দিছে নে?
দিছে।
ঠিক কাৰ মলি লাগি পৰি গৈছে ঠিক নাই হোৱা আম খাই দিছোঁ
উম
কি উম
হা
ঘৰ আম নেকি হেতৰ
কোৱা
ঘৰৰ আম নেকি
হা
ঘৰ আম নেকি
অহ অহ
উম
উ
আমাৰ নতুনকে এবাৰ অকল পাঁচটা লাগিছে
উম
সৰ বাইদে বেয়া হ'ল
কবাৰে কবাৰে কোৱা নাই নে একো
উম
এ একো কোৱা নাই নে?
খাইছ
উম
হা
পাপ পাপৈ গৈ নেখন
কৈছিলে অ ৰাতিপা কৈছিলে কেতিয়া যাম সুধিছিলে কালি সি যাবগে কৈছিলে আজি নাইযোৱা শনিবাৰ দেখি তাৰ বৰ এশএটা আছে সেইটো লৈ পেলাই দুশ টকাটো মিলাই পেলাই বোলে যাবি গৈ দি অকলে তাৰ এতিয়া ফোন কৰিছিলে আহিছে নেকি মই কলো নাই যোৱা মায়ে ক'লে আৰু সোমবাৰে লগতে যাবিগে বুলি
উম
উ
সেইটো পইচা মানে পইচা মানে তোৰ পইচা সেয়াত আহি খুজি সেটো পইচা তোক দি দিলে মানে
অহ
আগটক পিন চে যে মোক
সোৱাই সোৱাই
উ
কেলে কেলে খুজিছ
হা
আৰু তাতে কৈ মজে খু দিলি যে
উ এ নহ সি মোৰ যদি অকলে যাওঁ তেতিয়াহে ল'বলৈ কৈছিলে এতিয়া নাযাও নহয় এতিয়া সি সেইটো অক লৈ ল'ব
অ থাৰিয়ে থাকো লৱাতোক দি তোক দি দিলে সেটো
নাই দিয়া বোলো মোৰ ইয়াতে আছিলে যে পইচা ধৰি অনলাইনত যিটো আছিলে বোলে অকলে যাম বুলি কোৱাত পেলাই বোলে নিজৰ পইচা দিয়ে আনো মোক দিব নালাগে সেইটো পইচা লৈ ল'বি এতিয়া নাযাও অকলেনো লগতে চা সেই কিনে সেইটো আকৌ দি দিব লাগিব মোৰ ইয়াতে থয় এনিও তাৰ পইচা তাত থোলাই কাটে যে
তা নো কি বেংক
মই ইয়াতে থৈ দিয়া সেইটো কাৰণে
তানো কি বেংক আছে
এই ষ্টেট বেংকৰে
এই চাই কেলে কাতিব ভৱানতে
ন তাতে কিবা এই চাৰে জানা নাই স হে গ
এনে সেই সেৰিকাৰণে গম পইচা নাই এইটোতো বছেয়েকৰ মোৰত কাটে যে সেইটো কাটে সি ভাবে চাগে মোক পইচা থলেই কাটি দিয়ে বুলি ভাবে বছেৰেকৰ মোৰত চবৰে কাটে
অহ অ অহ
সি ভাবে মোক
মোৰ পাছবুকখন কি হ'ল জানো মোৰ ষ্টেট বেংকৰ সেইখন চলে বাৰু সেইখনো ইঞ্চুৰেঞ্চ কৰি থোৱা আছিলে যে
অ এতিয়া সেইটো যে তই যদি সেইটো হেৰি কৰি দিয় ন ফৰ্মখন জমা দিয়া নহয়। তোৰ যিমানটো পইচা কাটিলে সিমান টো পইচা টো বেংকত সেইটো আকৌ ঘূৰাই। ঘূৰি আহিব
অ ক'ত জমা দিয়ে ইহতে ফৰ্মখন ক'ত পাম
তাতে পাবি
যিখন ফৰ্ম হেৰি কৰওঁতে দিছিলে সেইখন মই সেইখন হেৰালেই ক'ত গ'ল ঠিক নাই
সেইখন দৰকাৰ নাই সেইখন নালাগে এবা কলেগেই হ'ল বেংকত গৈ
উম
যে মোৰ এইটো এই মই ইঞ্চুৰেঞ্চ কৰি দিব লাগে এ এইটো মোক কটোৱাব নালাগে সেটি ক'ব এইটো থলে ভাল নালাগে মোৰ আৰু সেই কৰিলো বুলি কৈ দিবি। তাৰপা সেই ফৰ্মখন পোৱাই দিবি সেই তাপা পইচাটো তোৰ দুদিনৰ পিছত সোমাই যাব। যিমান টকা কাটিছিলে সিমান টকা সোমাই যাব। গম পালি নাই।
হয়', তাৰপিছত ভাল লাগে।
হম',
তুমি আহি কৰি দিবা ভাবিছোঁ মই মোৰ বেংকত গৈ কথা পাতিবলে বৰ বেয়া পাওঁ।
অই, বি বি আৰ আছে জানো ষ্টেট বেংক
অ', আৰু ক'ত আছে নেকি এনেকে থাকিব।
মেইন বাছ নে
অহঁ', ডাঙৰ যে বেংটো
গম পালোঁ গম অহঁ কলেজৰ ফ্ৰণ্টত
উ এই পাছবুক খনে একো কাম বন হলে নে কি এটিয়েমটো নাহিলে
এইটো ফেচবুকত দিব নোৱাৰি।
হাঁ।
ফেচবুকত মই দিয়া নাই ন এতিয়ালৈকে
কিতোঁ
বেংগান
অহঁ অহঁ অ ফেচবুকত দিয়া হলে দিন আছে এয়াহে তিনি দলাৰ হৈছেহে।
দিবলৈ আহিছে।
আহিছে নি? আহিলে কি হব পইচা নাপাওঁ নহয় দিয় উ
উম মই দিয়া নাই মানে।
উম হাহা উম।
দে লাখ। ও পইচা হেৰি হৈ যাব নহয়। সোমাব পিছত নোৱাৰিবি উলিয়াবলৈ চফা।
অ
অ যদি সেইটো মই দি দি ফেচবুকত ফেচবু পইচা সোম আগ মোৰৰ পইচা। উলিয়াব নোৱাৰিবি নহয় হেইকাৰ
সেইকাৰণে এট এমটো এপ্লাই কৰা হলে ঠিক হৈছে সেইটো পাছবুক ভালেই আছিলে চবেই সেইখন চলাইছে নহয় অঞ্না হঁতে অঞ্জনা এটি এম আহি গুগল পে' লকে চলা লাগে এতিয়া মোৰ এ টি এম টো নহাৰ কাৰণে মই নোৱাৰিলো আকৌ কৰিবলে এইবোৰ এনেই খোলা যোয় সব এইবোৰ ধান্দা নিদিয়ে ন। খুলিব লাগে খুলি দিলে আৰু কিছুমানক গ'ল কিছুমানত নাহিলি
এতিয়া মাহ আহিলে চব মাছ ৰাইধাকিব পাৰি একো নাই প্ৰব্লেম ন ওচৰ লাগনে বন্ধ থাকিলে বেয়া কে চি লাগিব
অঞ্জনা আজিলৈকে কনা নাই নহয় অঞ্জাই মোৰ লগতে খোলা হে অঞ্জনা কটা নাই নহয় আজিলৈকে।
পইচা ন ে সেইটো তোৰ যেতিয়া এতিয়া এক বছৰ হ'ব একবছৰত আজি পইচাটো লেন দেনে নাই পইচা পইচা জিৰ' টকা থাকে সেইটো পইচা মাইনাছো যায় কিমান দুশকেইটকা এটা মাইনাছ হৈ যায়।
অ। এ দ ইখন পাছবুকে দিয়া ভাল দেখন। উম।
উম
ইখনত একো নহয় সোমাব ব ম এখন হলেও এতিয়া ইয়াৰ পৰা গৈ পেলাই সেইখন চেক কৰি চাম আমাৰ তিনিআলিলে
তই যদি মানে তই যদি তোৰ ধৰি ল প পাপু যে বেংটো সেইবছৰ হল নচলোৱা পাব বেংটো
পাপু কথা পাপু তো নাজানে পাপু বেছি দিন হোৱা নাই ন খোলা পাপুটো। কেলে আকৌ। হেৰি হৈছে মোৰ মোৰ ভাগতো আছে নহয় ষ্টেট বেংকৰ
এতিয়া ত তোৰ তালে মাৰি দিলেও হয়।
জানো কিনো কৰি আছা
তোৰ তালে বোলে পইচাটো মাৰি নিদিলেও হয়চোন বাপুৱে নিজে খুলি লব পাৰিবচোন পইচাটো
উম
হিচাপ কৰিব ন হেতি
ন তুমি সেইবোৰ বাদ দিয়া তুমি ফেচবুকৰ পইচা কথা পাছত আকৌ কি গা চাই
বাদ দে সেইটো তই যে এতিয়া যে এইোক ক ককায়ে যে দৰমহা পায়। পাব।
অ
তোৰ বেংকতে মাৰিব। অ
কেজিবও পাৰে কি জানো মোক।
কেছ নিদিয়ে আজি তোৰ অনলাইনতে মাৰি দিব।
এইটো দেউতাৰ ভাগৰহে মোৰ ভাগৰ মানে নহয় নহয়।
উম। অ তেনেহ বুৰাই আছো গৈ পেলাই অ ফিংগাৰ দি পেলাই একদম পুৰা পইচা উলিয়াব পাৰে
উম তায়ে জানো মোক কেতিয়া পাওঁ তাকে ফেচবুক পইচা পাই আছে আমাহে নাই মোতকে কম কম ফলৱাছ হল হিচ তিজ নাহেই ইমান সেইবোৰে পাইছে পইচা।
ভিউজ নাই পুৰা নিজৰ ফেচ দি পেলাই ডাইক কথা কয় ন
নকয় কথা কথা নোকোৱাবোৰো পাইছে অকল ফটো দিয়ে ৰীল ভিডিঅ' বনাই ব্লগ চা না ব্লগ নিদিয়ে
ৰীল বনালেও হল টো নিজ নিজটো ফেটটো থাকিব নিজৰ
মন ইৰা লোক ফেচ আ দিচো নেকি
সেই সেইটো বেলেগ সেই সেইটো আহে এখন ফটোহে কিবা নহয় নহয় ভিডিঅ' নহয় নহয়
উম
সেইটো ক ভিডিঅ' হ'ল নো ভিডিঅ' হে চাৰিটা মানহে আছে আৰু কনটেনট মেইন কনটেনট
অ বনাব লাগিব ঘৰত গৈ এদিন সহকে দুটামান বনালেও দি মানে ইটো ভাল নহয় সিটো ভাল নহয় মোৰ মবাইলত আজিকালি বনাব নোৱাৰো মবাইলত যদি বনাও, চংটো ফাৰ্ষ্চ হৈ যাব হেৰি হৈ যাব উ এনেকে চল হৈ কিবাকে গুচি যায় আৰু মুখখন দেখিবলৈ বেয়া হৈ যায় পাখি মলা বনাবগে লাগিব।
পাখি আছে নাই এতিয়া ত বি এফ টো
এ চাবা হেৰি অ মোবাইলত এ তোমাক দিম বুলি কয় মই হেইয়ে লৈ থৈছে
অ গম পালো হব নাম কব নালাগে
উম
গম পালো মই চেক কৰিব লাগিব
তাই মোক সুধিছে ৰে
কি
তে তোমালোকৰ ভন্টি এ হেৰী কি বোলে নবৌ জনী বোলে কি নবৌ হৈ কেতিয়া মাতিবলে পাম বুলি কৈছে কি বুলি কৈছিলে জানো তোমাক নবৌ বুলি কেতিয়া মাতিবলৈ পাম এনেকে সুধিছে মোক কেতিয়া দেখি থিম বুলি কৈছে হবাই উ মই বোলে এতিয়াই নহয় মোৰ নবৌ এ হয় বাৰু হলো ৰিয়েল তো বোলে
হম
কেতিয়া হবা মোৰ নবৌ জনী এনেকাে দিছিলে উ উম
ককিও গৈছে মিচিঙ এটালে
হা
কি মিচিঙলে গল?
মিচিং নি সেইটো? হ উ ক'ত ঘৰ বাৰু?
উম সিহঁতৰ গাঁৱৰ ফনটৰ ফনটৰ খন টো তেনেকে তাৰ ঘৰ তহতৰ পুৰণা বতৰ তেনেকে তহঁতৰ ঘৰতো
অ', সিহঁতৰ গাও ফন্তখনমমান উম',
বেংলোট থাকে ল।
উম। স বিয়া চিয়া হৈ একেবাৰে জুবিন ফুৰি আহিলে একেলকে।
উম',
উম',
পূৰাই ঘূৰিছে আ।
দুখীয়া ঘৰ।
হম',
দুখীয়াই ঘৰৰ বোলো।
কেটামাননে বেংগলৰত থাকে।
উম',
উ', আহি গল দবাপিটা বৰষূণ।